উম।
কি কৰিছা? উম।
এইয়া এনেই আছোঁ হয়।
আজি কি খেল আছে নে ফাইনেল নে নাই?
আজি নাই, এতিয়া কেতিয়া হ'ব জানো খেল খন।
চালা?
উম।
বাকী ফটোখন কেনেকুৱা কলা?
ফটো তুমি মই ম বেলেগ - বেলেগ ফটোখন দি দিলা কিন্তু মোৰখন দি
হে! তুমিও বিৰাট ভাল লাগিছা, মোক মানে হাঁহিত ৰো হেৰি কৰিব পৰা নাই গম পাইছানে?
কি
মই বোলো তুমিও কিন্তু কিছু জুপি - জুপি চাইছা? মই ইমান চোৱা নাছিলোঁ।
ই হিহি
বা! আৰু নহয় এইবিলাক বস্তু আকৌ দেখ খা দেখা পাই যোৱাও হয় ন য'ত থাকে।
সেইটোয়ে মই মানে কি জানা থপৰাটো চাইছো থপৰাটো কেনেকা হয়?
অঁ।
থপৰাটো মানে কি তোমাৰ ধৰি লও কিজান
সেইকাৰণে তোক ফটোত এ স্ক্ৰীণশ্বট এ মাৰি দিয়ে দিছোঁ আৰু।
মই কিজানি আমাৰ - আমাৰ ৰামক দেখিয়ে যাওঁ নেকি?
ক না ক?
এই আমাৰ এন জি অ'ৰ মালিকটো।
হে নাই নাই।
সি দূৰ দূৰণলৈকে নাই।
নাই। এইবিলাক মানে কি এইবিলাক ভাণ্ডাৰতহে লৈছে বস্তুটো গম পোৱা নাই তই?
সেইটোৱে এইটোৱে মানে তোমাৰ কি আমাৰ এন জি অ' যেনেকে টেণ্ডাৰ মাৰে
অ টেণ্ডাৰ মাৰিছে, মই দেখোনতো শুনি আছিলো সেই কথাটো।
ঐ কাইলে আমি ৰাতিপুৱা মানে বহো নেকি?
উম ৰাতিপুৱা মানে মোৰ উঠা দেৰি হ'ব বাৰু। সেইটো মিছা নাপওঁ। একো নাই ন পানিয়া বহি দেওনো কি হব?
নহয় বাৰু কিয় জানানে?
উ অ।
এ হ'ব বাৰু তোমাৰ কথা তোমাৰতো হ'ব মানে কি জানা এই ৰমেশে মানে বৰ ডাউন দি দিয়ে সেইকাৰণে মোক বেয়া লাগে।
এ ৰমেশৰ লগত কিছুমান কথা সঁচাকে পাতিবও মন নাযায়ো।
এ মানে সি - সি ভাল নোপোৱা কথাবিলাক মানে সি বৰ ডাউন দিয়ে, মই বেয়া পাওঁ।
অঁ অঁ। সি ভাল নাপায় বুলে যে আৰু নহব তেনেকুৱাতো নহয় ন?
অ সেইটোটো মানে ট্ৰাইটো কৰি চাও এটলিষ্ট কিজানি হৈ যায়।
সেইটোৱে কথা, তই তাই কৰিব নাই ব দহ জেগাত তই তোৰ নিজৰ বস্তুটো দিব লাগিব।
শিকিব লাগিব এনেই সহজে নোপোৱাতো এইবিলাক।
এটা কথা নহয় তোৰ মোৰ কি আছে? তোক আহি বা মোক আহি কোনোবাই যে এপ্ৰচ কৰিবহি?
সেয়াই নকৰিব তেনেকে।
আমি যাব লাগিব, আমি লাগি থাকিব লাগিব মানুহৰ লগত কথাটো কৈছো।
যেন সেইটোৱে - সেইটোৱে কথা সেইটোৱে কথা।
এইটো মই অকল এইটো বুলি কোৱা নাই যিকোনো কথা। কাৰন আজিকালি দুুনীয়াখন তই এনেই একো বস্তু নাপাওঁ, অলপ কষ্ট কৰিব লাগিব।
তোমাক আজিকালি এনেও ওপৰতে বস্তু কোনেও নিদিয়ে।
নিদিয়ে নিদিয়ে।
ত' সেইটো কষ্ট কৰিবই লাগিব এইটো কৈ লাভ নাই ভাই আৰু তুমি হম্।
মোৰ মতে যে এই আমাৰ এন জি অৰ কামটো কি ঠিক হৈ যাবও পাৰে কিয় কচোন?
কিয়?
নহ'লে নতুন কাম নিবিচাৰে। গম পাইছ নে?
উম।
যদি তোৰ চলিলে হয়, তেতিয়াহ'লে নতুন কাম এটা কিয় বিচাৰিলে হয়।
নহয় সেইটো কথা কোৱা নাই এতিয়ালৈকে এটা কথা মেনচন নাই কৰা কিন্তু যে তোমাৰ এন চি অ' টো খতম হৈ যাব বুলি।
অ নহয় আৰু সেইটো এটা কথা বাৰু মইও এটা মানুহে মনে মনে ভাবিছো কিজানি তোমাৰ আকৌ আহিব?
আকৌ আহিব মই তোমাক কিয় মই তোমাক কালি কাইলে কিয় কৰিব কৈছো জানা এন জি অ' কামটো?
মানে তোমাৰ এ এন জি অ' কাম চলি থকাতে মানে যদি হেল্ল'।
উম শুনি আছো ক।
অ তোমাৰ ধৰি লও অ এন জি অ কামটো যদি তুমি লগতে ধৰি লও এ এই চলি থকা অৱস্থাতে যদি তুমি অলপ মানে ধান্দা মাৰা নহয়,
উম গম পালো গম পালো।
উম মই এই লেটাৰখন লিখাতটো মোৰ ওপৰত এৰি দিয়া মই লিখিম।
ঠিক আছে একো নাই বাৰু এতিয়া হেৰি চেৰিও আছে নহয় ন আমাৰ। এ আই আছেই এ আই জিন্দাবাদ।
এদিনত এ আইত কৈ মজাকে লিখিম ৰখা টেনশ্যন নকৰিবা।
এই অতি সুন্দৰ তেতিয়াহ'লে। এ দেচোন বাৰু দি চাওঁ কিনো হয় চাওঁ।
এটা কথা ধৰি লোৱা তুমি মই এই এন জি অ' টোত হেই সিত হমেই।
অ ৰাইট।
শুনিছানে?
মানে মেইন কথাটো কি জান হয়, এই ধৰ চাপোজ কথাটো কৈছোঁ তই কামৰ কাৰণে তই দহটা মানুহ লগ ধৰিব লাগিব দহটা মানুহক তই এপ্ৰচ কৰিব লাগিব।
লাগিব।
তাৰে তোক ধৰি ল নটা মানুহে তোক ৰিজেক্ট মাৰি দিলে,
উম।
সেই এটা মানুহে যদিও তোক যদি এপইণ্ট কৰি লয় নহয় হৈ যায়। কথাটো।
আৰামত হৈ যায় অ।
মানে মানুহ লা
মই মই আৰু এটা কথা কওঁ দেই এইটো কথা তুমি কওঁটেই যেতিয়া যে তোমাৰ এই এন জি অ' কামতটো আমাৰ আহ আজিৰ পৰা এক বছৰ আগত আছিল যে,
এ শিল বালিৰ টণ্ডাৰ।
অ অ শি শিল বালি ডেণ্ডাৰ কথা কৈ আছো। এটো আমাৰ আমাৰ গাও অবিনাশ দাই কৰিছিলে।
অ কৰিছিলে কৰিছিলে।
সি ইমান ইম্পৰ্টেণ্টলি নললে কথাটো।
অ সি মানে সিও ডাইৰেক্ট তোৰ গপ্তৰ আছামত দিচে।
অ ইমেইলটো এইটো মানে তোমাৰ কি ইমান হেৰি ন।
নহয় কিন্তু এটা কথা কি জান সি চাগে ভাবিছিলে মেইন একদম তোৰ, আমাৰ অসমৰ হেৰিৰ পৰা কৰে বুলি ভাবিছিলে কামটো মেইনটো দিছপুৰ পৰা।
অ সেইটো সি ভুল বুজিলে।
কিন্তু দিছপুৰৰ পৰা বস্তুটো এপইণ্ট নকৰে এইটো আমাক লোকেল এম এলে হে কৰে।
সেইটোৱে আৰু তোমাৰ এইটো আমি যে, উম আৰু এম এলেৰ লগত যোন বিলাক ওচৰে পাজৰে মানুহবিলাক আছে চবৰ লগত আমি
উম,
মানে ভালকে মানুহ বিলাকক মানে আগৰ পৰা একে আগৰ পৰাই গুৰি লকে চাই ল'ব লাগিব।
জানি লব লাগিব চবৰে।
জানি ল'ব লাগিব যে মানুহটো কেনেকা ধৰণৰ কি কথা কি কৰে হয়নে।
একদম মানে অল ডিটেইলছ।
অল ডিটেলচ উলিয়াই ল'ব লাগিব। তাৰ পাছতহে আমি মানে আগবাঢ়িব পাৰিম কৰিব পাৰিম। আৰু এইটো এইটো মাথা মাৰিমেই চাবা এবাৰ ভালকে মাথা মাৰিম।
মাৰিম মাৰিম মানে মেইন কথা কি জান,
হুম,
তোৰ এতিয়া ফ্লাইঅভাৰ কামখন যতিয়ালৈকে আৰম্ভ হৈ আছে, পিছতো শিলবালি তিনদাৰণি আনি লাভ নাই আৰু
এইটোয়েই এহেইটো কাৰণে মই কৈছো কাইলৈ আবেলিতে আমি যাও কওঁ,
এতিয়াই যোনটো পইচা এলট কৰিছে সেইটোৱেই আছে বুলি ধৰ আৰু আৰু বাৰে বাৰে আহি নাথাকে।
নাথাকে।
পইচা, মানে ওৱান টাইম যদি তোৰ ফাইভাৰখন হৈয়ে গ'ল আৰু তাৰপিছত কিয় আহিব। বহুত বছৰলৈকে দৰকাৰ নাইতো।
সেইটোৱে।
এই ৰমেশৰ যোনটো মালিক নহয়।
উম
ৰমেশৰ মানে মালিকে মানে কি কৰে জান সি মানে য'ত তত তেনেকুৱা টেণ্ডাৰ মানে পেলাই থাকে। গম পাইছা নে তাৰ মানে মেন পাৱাৰ বহুত আছে লগত, মেন পাৱাৰ থকাৰ কাৰণে কি হৈছে কামবিলাক ল'বলৈ ভাল দেখাবও পাৰে না। মেন পাৱাৰখিনি। যে মোৰ হাতত ইমান মানুহ আছে মই এইখিনি এইখিনি কাম কৰিছোঁ মই কাম কৰিব পাৰিম। মানুহেওতো বিশ্বাস কৰিব না।
সেইটো,
প্ৰন্তৰ মানুহটোৱেতো বিশ্বাস কৰিবই দিয়াচোন।
হয়,
সেই তেনেকুৱা কথা। হ'ব দেচোন বাৰু দি চাম।
দি ছাম।
মানে কি কিনো হয় ন।
চ'বকে দিম।
চবকে দিম দে।
চ'বকে দিম চ'বকে, নোৱাৰিলো আধা আধা
মানে চকুত চকুত পৰিব লাগিব ন।
কৰিব লাগিব, যাতে ধৰি লও মানে কি মানে
হাঁহি দিয়ে নেকি দাতঁ চাত উলিয়াই।
নাই, নাই, নাই, ছিঃ
তাৰ কথা ধৰিব নোৱাৰি।
নাই বুজিছা নে চবকে দিলে যদিহে মানে চাই।
অ'সেইটো হয়।
চাই পেলাই ৰিপ্লাই এটা দিলেই হ'ল।
লাগিম যেতিয়া ভালকে লাগিব আৰু নহ।
ভালকে লাগিম খালি সেইটোয়ে মানে ডাইৰেক্ কণ্টেক্টো হ'লে ভাল।
অ' সেইটো লাগে আৰু।
সেইটো লাগে, এইটো হৈ যাব এইটো কৰিম।
কিন্তু মানে ইমান সহজতে তোক তো দিব নোও। চি এম অ' অফিচৰ মানুহ এটাৰ কণ্টেক্ট।
সেইটোৱে ইমান ইমান সহজে নিদিব কিন্তু, সেয়াই মানে। ৰিক'ৱাৰমেণ্ট বিলাক কি লাগে সেইটো এথল্লিচ গ'ম পাম।
অ' ত' তাৰ কাৰণে আকৌ এক্সট্ৰা মানে মানুহ ধৰিব লাগে, মানুহ মানে কি লিংক বিচাৰি থাকিব লাগিব ধৰ। গ'ম পালি।
উম।
যে এই চিঠিখন ইয়াত দিলে ক'ত পৰিবগৈ। গ'ম পাইছনে।
বুজিছোঁ বুজিছোঁ।
কৈছে এই মানুহটোক চিঠিখন নিদি পেলাই, মই ডাইৰেক্ট ইমেইল এটা কৰিব পাৰো নেকি?
য়েছ।
গ'ম পালি।
বুজিছোঁ।
এই মানুহটো কোন কোন ছাইডত এভেইলেবোল আছে। বিভিন্ন চাইড থাকিবতো মানুহটোৰ যে কোন কোন চাইডত এই মানুহৰ এভেইলেবোল আছে চাব লাগিব সেই বিলাক। চ'ব চাব লাগিব আমি একফালৰ পৰা। মানে চাৰ্জ মাৰি খুচৰি পেলাব লাগিব একফালৰ পৰা।
খুঁচৰি দিম নহয়, খুঁচৰি দিম তাত
নহ'লে নহ'ব।
হুঁচৰি দিম মই তাতে।
তাৰ তাৰপিছত আমাৰ কাম হৈছে আমি ইমেইল পঠিওৱা। যিহেতুকে আজিকালি চিঠিৰ যুগতটো নাহে আৰু দেচোন হয় নে নহয় আকৌ তই প'ষ্ট ক'ৰ। কিবা ক'ৰ গুৱাহাটী গৈ পাওক গৈ এই এইবিলাক ইমান আৰু দিন নাই।
আজিকালি অনলাইন যুগ আছে আৰু গুদ দি দিলেই হ'ল
অনলাইন যুগ ধুনীয়াকে দি দিয়ে পাই যাব মানুহে তে কালি সন্ধিয়াহে ওলাই যাম আৰু তেতিয়া আকৌ লগ ধৰিলে কথাটো পাতিম দে কি কৰা যায়
কাইলে কথাটো পাতিম পাতি পেলাই কামটো কৰিব লাগিব
সেইটোৱে সেইটোৱে তে বাকী তোমাৰ ভাল খবৰ এটা শুনিছোঁ আজি
উম মিহি মিহিকে ভাল খবৰ কিন্তু সেয়াই আৰু এ ভেলিডিটি টাইপ
গম পাইছো গম পাইছো একো নহয় দিয়াচোন চোৱা কিনো হয় চোৱাতনো কি আপত্তি আছে
সেইটোৱে চোৱাত একো আপত্তি নাই ভাই
বাকী হেৰি নহয় আমাৰ ফ্লাই অভাৰখনৰ কাৰণে টকা আহিছে বহুত দেই
আহিছে নিকি
গম গম পাইছনে নাই
কিমান মান আহিছে এনে অনুমান এটা ক'ব পাৰিবানে
চাৰিশ কিমান কোটি টকা
যি ঔ
এই আমাৰ মিছন চাৰিআলিৰ ফ্ৰাইভাৰখন সেইখন সোনকালে আগবঢ়াব নহয় কামটো গম পাইছা নাই
পাইছো পাইছো পাইছো
এ মানুহবিলাকৰ বিৰাট অশান্তি হৈছে অ সঁচা কথা ক'ব গ'লে যে
সচাই অ মানে অহা যোৱা কৰিব নোৱাৰা
অহা যোৱা কৰিব নোৱাৰা গৈছে সেইটোৱে মানে ইমান অশান্তিত যাব নোৱাৰে ন মানুহ
উম কিন্তু চাৰিশ কিমান কোটি টকাটো কম নহয় দেই ন
চাৰি চাৰে চাৰিশ নে কিমানেই আৰু প্ৰায় কম ধেমালি একচুৱেলি কি জা-ন এ টকাটো দিয়া নাছিলে কাৰণে হেৰি কৰিব পৰা নাছিলে
অ
তোৰ এ কি কয় বনাব পৰা নাছিলে ত মানুহে যেতিয়া যোনে বনাই আছে কথাটো কৈছো এতিয়া মানুহৰ হাততো আৰু ইমান কোটি টকা নাথাকে দেচোন হয় নে নহয়
উম
ত' সেইকাৰণে মানে অলপ অ প্ৰ প্ৰচেছটো লেণ্ডি হৈ আছিলে এতিয়া আকৌ কাম কৰিব আৰু গম পালি
পালোঁ পালোঁ পালোঁ কিবা এটা দিছোঁ চাবা